হেল্ল' হয় হয় নমস্কাৰ।
হয়‌ নমস্কাৰ নমস্কাৰ।
আজি মানে মই আপোনাৰ এই কিছুমান ঘৰতে বহি যাৱতীয় কাম কিছুমান মানে কৰি আছোঁ। ধন উপাৰ্জনৰ কিছুমান ব্যৱস্থা পাতি।
হয়।
তাতে মানে ঘৰতে বহা কাম এটা কৰি আছিলো কামটোৰ মানে আপোনাৰ মাজে মাজে বিকৃতি ঘটে। মানে তেখেতৰ সেই কামটোৰ ধৰক আজিও তেখেতৰ সেই সকৃতি ঘটিছিলে এতিয়া বাৰু অকণমান ঠিক হৈছে।
হয় হয় হয় সেইকাৰণে এইবিলাক বস্তু মানে অলপ বিশ্বাস কৰিব টান হৈ যায়। মাজে মাজে মানে আপোনাৰ মানসিক বিকৃতি ঘটে নেকি।
মোৰো তেনে সন্দেহ হয় মানে সেই সন্দেহটো মই দেখা পাইছোঁ আৰু এতিয়া মানে সেয়াই আৰু আৰু মানে মই এই কামটোত এটা কথা লক্ষ্য কৰিলো মই বহুত মানে আপোনাৰ ভালদৰে। যেতিয়া মোৰ পৰা দিবলৈ চেষ্টা কৰোঁ। তেখেতে সেই ভাল বোৰ গ্ৰহন কৰিবলৈ নিবিচাৰে মানে তেখেতলোকে এই। ভালবোৰ মানে মোৰ সদায় বাতিলেই কৰি দিয়ে।
হয় অ এতিয়া মানে কি হৈছে এ কি। কিছুমান মানুহে কয় নহয় যে ভালতো দিলে ভালো নোপোৱা তুমি বেয়াটোহে। আচলতে মানুহক ভালতো দিব নালাগে। অ নিজৰ যিটো ভাল সেইটো সদায় নিজৰ লগত ৰাখিব ৰাখিব লাগে। বেলেগক যদি দিবলৈ চেষ্টা কৰা হয় বেলেগক দিবলৈ চেষ্টা কৰিলে আমাৰ নিজৰ বিপদ হয়।
নহ সেইটোৱে সেইটোৱে এইবিলাক মানে।
টো হাতে হাতে পালোৱেই ইতিমধ্যে।
বাৰু পালোঁ আমি এতিয়া মই আপোনাৰ সৈতে আপুনি। মনত আছে নাই মই পাহৰিলো উমৈহতীয়া মানে এটা কাম কৰিছিলো সেই কামটোত ধৰক আমাৰ বহুখিনি। সময় আমি নষ্ট কৰিলো তাত কিন্তু তাৰ ফলাফলত মানে আমি শুন্যয় এটা পাম।
হয় শূন্য মানে। ডাঙৰ সৈন্য উম সৈনয় সৈনয় হয়। এনেকুৱা এটা শুন্য আমি দ্বিতীয়বাৰ কি জানি পোৱা নাছিলো আগ আগ আগে পিছে।
নাই পোৱা নাই পোৱা। মানে কষ্ট কষ্ট হয় মানে অচ্ৰ শিক্ৰ নয়নেৰে দুধাৰি বৈ আহে আপোনাৰ।
হয় হয়।
কিনো কৰিব এতিয়া আৰু বাকী কওঁকচোন ক। কালি আপুনি ক'ৰবাত গৈছিল বোলে কেনেকুৱা হ'ল তাৰ পৰিস্থিতিত।
হয় হয় কালি এটা বৰ ব্যস্তপূৰ্ণ দিন পাৰ কৰিলোঁ। ৰাতিপুৱাই আমি এ। আপোনাৰ কি ক'ব আজিকালিতো জানিছেই গৰমতটো কেনেকুৱা তাতে কালি মানে। মোৰ এখন বিয়াত কেটাৰিং কৰিব লগা হ'ল, বুজিতো পাইছায়েই। চাগে আগৰ দিনত মানুহে কেটাৰিং কৰিব লগা নহৈছিলে কাৰণ গৱ মানুহে সহজোগ। আগবঢ়াইছিলে কিন্তু বৰ্তমান সময়ত সেই তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতি বৰ্তমান নাই। গতিকে কেটাৰিঙৰ ব্যৱস্থা কৰা হয় বিয়া বিয়াস সমূহত সেইকাৰণে। বিয়াত গৈ আমি কেটাৰিং কৰিব লগা হ'ল। আৰু তাত আমাৰ আহ সেই দিনটো আমাৰ লোকচান নহলে। যিহেতু তাৰ বিনিময়ত আমাক ধন দিছে আমি সেই ধন। আপোনাৰ যিমাখিনি পইচা পাব লাগে পাইছো। অঁ তাৰ উপৰিও আপোনাৰ। কালিৰ দিনটো সম্পূৰ্ণ ব্যস্ততাৰে পাৰ কৰিলো বাৰু। তাৰ পৰা আহিও মই ৰাতি ৰবলৈ সময় নাপালো ঘৰত। আকৌ গাটো তিয়াই আপোনাৰ কাপোৰ কানি সলাই। আহ এটা দিহা নামৰ আপোনাৰ অনুষ্ঠানলৈ যাব লগা হ'ল।
হয় হয়।
তাতো গৈ আপোনাৰ সেই ৰাতিপুৱা তিনিটা বাজিলে।
নহয়। মই মই আপোনাক দেখা পাইছিলো মানে আপোনাৰ সন্ধিয়া সময়ত আপোনাৰ। আমি সেই যি বগা পোচাক পৰিধান কৰি একেবাৰে পূৰা বগা ঘোঁৰাটো হৈ। ওলাই গৈছিল মই দেখিছিলো মানে দেখি ভাল লাগিলে আৰু। বাকী এয়া আৰু এতিয়া বিয়া বাৰু কথা। ক'ৰবাত শুনিছে নেকি মানে। বিয়া এখন খাবলৈ মন গৈছে কৰ'বাত যদি বিয়া এখন পাওঁ মানে খাই আহিম বুলি ভাবিছো।
অঁ এই বাৰিষা দিনত আপুনি বিয়াৰ কথা অকণমান নহ'বাই ভাল হ'ব নেকি।
হয়।
অ বিয়া পতা মানুহৰো অকণমান অসুবিধা হয় আমি খাবলৈ যোৱা খিনিও অলপ অসুবিধা হয়। যিহেতু গৰমটো বেছি পৰিছে। যদি আপোনাৰ ভুলবশতঃ যদি হাঁহৰ মাংস পৰি যায় তেতিয়াহ'লেতো আপোনাৰ আহ অলপ অসুবিধাই হ'ব
হয় হয় মই বুজি পাইছোঁ হাঁহৰ মাংস পৰি গ'লে মানে আপোনাৰ যোনটো ৰক্তচাপ বুলি কয় এইটো মানে একেবাৰে আপোনাৰ অন্তিম পৰ্যায়ত পাই পেলাই হয়তো থিতাতে মানে নিহত হৈ যাবলৈও আছে। সেই ব্যক্তিজন সেইয়াই আৰু হলেও মানে আপোনাৰ হয় হ'লওঁ মানে এছামে আপোনাৰ খাবলৈ এৰা নাই অ সিহঁতৰ আপোনাৰ শক্তিয়ে বেলেগ মাৰিয়ে আছে
মাৰি আছে
হয় হয়।
তেওঁলোকৰ আপোনাৰ চিন্তা ধাৰা বেলেগ আৰু আপোনাৰ দেহৰ শক্তি বেলেগ হজম শক্তি আছে তেওঁলোকৰ তেওঁলোকে তেতোলেকে খালেও হজম কৰি শেষ কৰিব নোৱাৰে। গতিকে আমি তেওঁলোকৰ লগত আমি যদি প্ৰতিযোগিতা কৰিবলৈ যাওঁ তে তেতিয়াহ'লে আমি নিজৰেহে বিপদ হ'ব বুলি ভাবিছো মই।
একদম ঠিক কথা ভাবিছো তেওঁলোকে মানে আপোনাৰ অকল হাঁহৰ মাংস নহয়, তাৰ লগত আপোনাৰ যি পায় মাদক দ্ৰব আপোনাৰ সেৱন কৰি দিব। কিন্তু, উ এটা মাৰি দিব তাৰপিছত দেখিব একোৱেই নাই আপোনাৰ সি মানে বনিছেই আপোনাৰ শৰীৰটো বেলেগ বেলেগকৈ অলপ।
হয় ভইচতো বুজি পোৱা নাই
হয়।
আজিকালি বিশেষকৈ মানুহে অভক্ষ বস্তু ভক্ষণ কৰিবলৈ লৈছে।
হয়।
আৰু সেইবিলাকৰ পৰা যে কিবা অপকাৰ হ'ব পাৰে সেই বিষয়ে তেওঁলোকে হয়তো গম নাপায়।
হয়, হয়। তেওঁলোকে মানে ভাবে বৰ্তমান সময়তে ফূৰ্তিটো কৰি লও আমাৰ। তেওঁলোকে মানে ভৱিষ্যতৰ কথাটো ইমান বিশেষ কৈ দৰকৈ নাভাবে যে এইবিলাক বস্তুৰ যোনটো প্ৰতিক্ৰিয়া সেইটো কেইদিনমান পিছত দেখা দিব বুলি বৰকে ভবা নহয় আৰু।
হয়, হয়, হয়। তেনেকুৱা কিছুমান কাৰণতে আমাৰ এইকত কেইবা গৰাকীও ব্যক্তি ইমান অতদিনে পৰলোক প্ৰাপ্তি হ'ল।
হয়, হয়। অতি কম বয়সতে, হয়, হয়।
হয়। অ, ইয়াৰ মূল কাৰণটো সেইটোৱে হ'ব, মোৰ মতে।
উম, এই হয় আপুনি সেইটো আৰু কবই নালাগে সেইটো কথাই তেখেতলোক কিমান কম বয়সতে সেই এই ধাম ত্যাগ কৰি পেলাই নাজানো আৰু কোনখন ধামলৈ গতি কৰিলে।
হয়, হয়।
কাৰণ এইটোৱে মূলত-
হয়।
এয়াই আৰু।
বাকী আপুনি কিবা বিয়া বাৰ কথা ভাবিছেনে নাই?
নাই, নাই মই ভবা নাই বৰ্তমানলৈকে এতিয়া মানে মই
নাই ভইচতো
মোৰ মানে নিজৰ হিচাপত মই এতিয়াও মানে বহুত আপোনাৰ পানী কেঁচুৱাই হৈ আছোঁ বুলি অনুমান কৰোঁ মানে। মানে নিজকে ভিতৰি, ভিতৰি সেইবাবে আপোনাৰ এই এই চেষ্টাৰ ফালে বা এই ৰাজ্যৰ ফালে মানে আগবাঢ়িবলৈ হ্ৰাসটো কৰা নাই আৰু।
হয়, হয়, হয়
হয়।
অ, আজিকালি এটা কথা আছে নহয়, সময় থাকোতে কাম বিলাক কৰিব লাগে। যদি সময় পাৰ হৈ যায় তেতিয়াহ'লে আপোনাৰ অসুবিধাৰ সৃষ্টি হয় আপুনি হয়তো, জানে আমাৰ গাঁৱত বহুত তেনেকুৱা ব্যক্তি আছে। সেই সময়ত আপোনাৰ বিয়া বাৰু নকৰা কাৰণে বৰ্তমান আপুনি বিভিন্ন লাালঞ্চনা ভোগ কৰিব লগা হৈছে।
হয়, হয়। তেনেকুৱা আছে মানে আপোনাৰ এইবোৰ আৰু কি ক'ব আমাৰ গাওখন সময়ত গৈ হয়তো- সেই অৰুণ ছাৰৰ ঘৰৰ নিচিনা হ'ব যেন মই- অকমান অনুভৱটো হৈছে আৰু আপুনিতো জানেই অৰুণ ছাৰৰ ছাৰৰ ঘৰৰ আপোনাৰ- কোনটো এতিয়া অৱস্থা হয়, হয় আপুনিও মানে ভাবিব পাৰে যিহেতু আপুনি জেষ্ঠ ভাতৃ আপোনাৰ তলতো আৰু দুজন- কনিষ্ঠ ভাতৃ আছে আপোনাৰ
হয়, হয়।
আপুনি মানে সেই যিটো মানে আপোনাৰ ব্যৱধান সেই ব্যৱধানটো আপুনি ধৰক বৰ্তাই ৰাখিব লাগিব। আপুনি বিয়া কৰাৰ পাঁচ বছৰ পিছতহে আপোনাৰ পিছৰজনে বিয়া পাতিব পাৰিব সেয়েহে আপুনি হয়তো অকমান সোনকাল কৰাটো ভাল হব নেকি
হয় ঠিক তেনেকুৱা নহয় যিহেতু অ খিনি অকণমান সহজতে কৰিব পৰা কাম নহয় বহুতখিনি ভাৱি চিন্তি কৰিব লগা হয় আমাৰ ঘৰৰ পৰিৱেশ পৰিস্থিতি চাব লগা হয় তাতে এটা স্থায়ী কিবা সংস্থাপনৰো ব্যৱস্থা কৰিব লগা হয়
হয় সেইটোতো একদম প্ৰধান কাম আৰু হয় আপোনাৰ সেই প্ৰধান কামটো সৈতে হৈছে মানে কিবা এটা মানে টকা ধৰণৰৰণৰ মানে কিবা পথ এটা আৰু নহলেতো এতিয়া আপুনি বাতৰিবিলাকত পাইছেই কেনেকে আপোনাৰ সেই মানুহ বিলাকৰ মৃত্যুও হৈছে কেইদিনমানানৰ আগত এটা গম পালো আপোনাৰ পাহাৰৰ পৰা গিৰি ক গটিয়াই দিলে
হয়
হয় এইবিলাকৰ মানে প্ৰাণৰ শংকাও থাকে আজিকালি হয় উম বাকী খোৱা বোৱা কৰিলে
খোৱা বোৱাতো কৰা হ'ল
হয়
কিন্তু বৰ এটা ভাল নালাগিলে খাই
অ কিয়
যি যিহেতু গৰমতটো বেছি হৈছে তাতে আৰু কি ক'ব আৰু ৰাতিপুৱা বনোৱা খাদ্য আৰু দুপৰীয়া খালে কেনেকুৱা লাগে জানেই
হয় হয় আপুনি তাতকে ৰাতিপুৱা বনোৱা খাদ্য যদি সেয়া পইতা ভাত কৰি দিব লাগিছিলে
হয় ঠিক তেনেকুৱাই কৰা এটা পৰিকল্পনা আছিলে কিন্তু বস্তু বস্তুখিনি যোগাৰ ন নথকাৰ কাৰণে অলপ অসুবিধা হ'ল
নহয় বাৰু
মানে ঘপককৈনো আপুনি পঁইতা ভাত এতিয়া আপোনাৰ এতিয়াই পঁইতা ভাত খাবলৈ মন গ'ল বুলি ভাবিলেনো ক'ত পাই যাব সেইটো কাৰণে আপুনি ৰাতিপুৱাতে ভাবিবলগীয়া লাগি ছিলে যে ইয়াত মই পানী দি থওঁ পিছত মই এইখিনি পইতা ভাত কৰি সোমোৱাই দিম পেটত
অ এটা কথা কব লাগিব আমি মানে কি হয় পাকঘৰৰ লগত আমি প্ৰত্যক্ষভাৱে জড়িত নাথাকোতো সেইটো কথা কাৰণে অকমান অসুবিধা হয় যিহেতু আমি পাকঘৰলে হয়তো বহুত দিনৰ মূৰতহে সোমাও হেল্ল'
হয় হেল্ল'
শুনিছো শুনিছো
আহ মানে খোৱা বোৱাটো কথা বাত দিছোঁ বাৰু এতিয়া আপোনাৰ গৰম দিনতো কি খোৱা বোৱা কথা পাতিব যি খালেও আপোনাৰ মানে মানে ভালেই নালাগে খাই
হয় হয়
এতিয়া বাকী কওকচোন আপুনি এতিয়া ব্যৱসায় বাণিজ্যৰ কথা কিবা ভাবিছে নেকি
অ ভাবি থকা হৈছে বাৰু বহুত খিনি ভবা হৈছে আহ কিন্তু এতিয়া কৰিব কি মূল মূলধনৰ অভাৱত অলপ পিছ পৰি আছো
হয়
মই প্ৰথমতে ভাবিছিলোঁ আপোনাৰ মাচৰুমৰ খেতি কৰাৰ কথা ভাবিছিলোঁ কিন্তু পৰীক্ষামূলক ভাৱে আমি দুটা চিলিণ্ডাৰ বনাই ইতিমধ্যে ৰখা হৈছে।
হয়। সেইটো তাত আপুনি সুফল অৰ্জন কৰিছেনে?
হয় হয়, অ সুফল অৰ্জন কৰাৰ দিশে গতি কৰি আছো। কিন্তু বৰ্তমানলৈকে তাৰ পৰা উৎপাদন পাবলৈ সক্ষম হোৱা নাই।
হয় সেইবিলাক আপোনাৰ হয় হয় সেইটোয়ে সময় লাগিব ধাৰ্য লাগিব। আপোনাৰ হ'ব এদিন নি- নিশ্চয় সফল হ'ব। মোৰ আপোনাৰ ওপৰত বিশ্বাস আছে এইটো।
হয় হয় আমি
হয় হয় হ'ব হ'ব আপুনি এইটো চিন্তা নকৰিব। হয়, বাকী এতিয়া আপোনাৰটো কলেজীয়া জীৱন প্ৰায় সমাপ্ত হৈছে স্নাতক ডিগ্ৰী হয়। পৰৱৰ্তী পৰ্যায়ত আৰু কিবা উচ্চ শিক্ষা শিক্ষাৰ কথা বা বেলেগ কিবা তেনেকুৱা পৰিকল্পনাও আছে নেকি?
হয় আছিলে। আহ কিন্তু এতিয়া ক ক'ব লাগিব পঢ়িলেইটো নহ'ব, তাৰ কাৰণে আমাৰ যিহেতু বিভিন্ন ধৰণে বিত্তীয় কিছুমান প্ৰয়োজন দেখা দিয়ে। গতিকে ঘৰৰ পৰিৱেশ পৰিস্থিতি চাই সেইখিনি অকমান সম্ভৱ নহ'ব যেনো লাগে। কিন্তু অ নিজৰ আকাংক্ষাটো পুৰা কৰিবৰ কাৰণে অকমান কষ্টও কৰিব লগা হয়।
হয় হয়। আপুনি এতিয়া চাওক আপুনি উ যোনটো আপোনাৰ ধৰক বিত্তীয় সমস্যা থাকে, এতিয়া যদি আপুনি চাবলৈ যায় সেই উচ্চ শিক্ষা শিক্ষাৰ যোনটো আপোনাৰ স্নাতকোত্তৰ সেইটো যদি আপুনি আমাৰ নিচেই কাষতে থকা মাধৱদেৱ ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয়ত কৰিবলৈ যায়, আপোনাৰ ধৰক বহুত। বেছি পৰিমমানৰো ধনৰ প্ৰয়োজন নহব, হ'ব আপোনাৰ একেবাৰে নোহোৱাকৈতো না- থাকে আপোনাৰ, আজিকালি আপোনাৰ ধৰক এ আপ অষ্টম শ্ৰেণী সপ্তম শ্ৰেণীতো আপোনাৰ বহী খন কিনিবই লাগিব, তাতো আপোনাৰ। খৰচ হয়, তাৰ তুলনাত যেনিবা অলপ বেছি হ'ব খৰচটো হ'ব। কিন্তু কম মূল্যত মানে আপুনি হয়তো পাৰিবও পাৰে যদি আপোনাৰ অধয়ন। উম ভাল হয় বা।
ভাবে মানে মনৰ পৰা যদি ভাবে গতিকে ভাবি চাব পাৰে আৰু সেইটো আপোনাৰ যিহেতু ব্যয়ক্তিগত মতামত বা ব্যক্তিগত সিদ্ধান্ত।
হয় হয় হয়।
হয় হয়।
তাকে আমি অলপ চিন্তা চৰ্চা কৰি থকা হৈছে। যদি এইবাৰ সম্ভৱ হয়, তেতিয়াহ'লে আকৌ আমি চেষ্টা কৰিম।
হয়।
কিন্তু এটা কথা ক'ব লাগিব আমি যিহেতু এতিয়া খেতিৰ দিন, গতিকে পঢ়া শুনাৰ ক বাদ দি এতিয়া অলপ খেতি পথাৰত ত অলপ বছ ভাল হ'ব বুলি ভাবিছো। সেইকাৰণে সেইখিনি অলপ একেভাগে থোৱা হৈছে।
হয় আপুনি আৰু ভাল কথা ভাবিছে আৰু এটা কথা আমি মানে ইমান পঢ়া শুনাৰ ভাল কথা পাতি আমাৰ বিশেষ লাভ নহব আৰু। এই আমি য'ত এতিয়া আপোনাৰ কথোপকথন কৰি আছো, আমি যিমান ত আৰু মানে অদৰকাৰী বিষয়ে বস্তু এটা বাছি ল'ব লাগিব।
হয় হয়। যাৰ পৰা আমাৰ কোনো লাভ নহয় নহয় জানো?
আপুনি একদম শুদ্ধ কথা কৈছে। যাৰ পৰা আমাৰ একো লাভ নহয়। কিন্তু কিছু লোকৰ মানে কি লাভ হ'ব মই নো-